হেল্ল'। হেল্ল'
অ, হেল্ল'
অ, শুনা পাইছো নেটৱকতো অলপ বেয়া চাগে। অ শুনা পাইছোঁ মই। অ, আপুনি পাইছেনে?
অ, অ পাইছো।
অ, অ। এ উম ক'ত আছে এতিয়া?
মই দোকানতে আছোঁ দিয়া।
হয় নেকি? উম এ মই মানে কথা এটা ভাবিছোঁ। লোহ।
অ।
যে ফেব্ৰিক কৰো যে আপোনাৰ দোকানত ৰাখিব চাদৰ মেখেলা
অ অ মোৰ দোকানত মাৰ গোটেইখিনি আইটেম আছে চাদৰ মেখেলা অ মানে লেডিছ আইটেম গোটেইখিনি এ কুৰ টি তাৰপিছত পেণ্ট তেন এনেকে অ উকাও মানে উকা চাদৰ মেখেলা মানে গোটেই খিনি আৰু চাদৰ মেখেলা গোটেখিনি ৰাখিছ চু তাৰপিছত অ মানে নাইটি কুৰতি পেটিকোট ব্লাউজ মানে এভৰিথিং বস্তু ৰাখিছো লেডজৰ আইটেম গোটেইখিনি আছে
হয়
তাতে আপোনাৰ হেৰি কৰি তুমি মানে হে চাদৰ মেখেলা ফেব্ৰিক কৰা বুলি শুনিছি হেল্লে
অ ফেব্রৰিক কৰো
অ আৰু হেৰি আৰু ফুল চুল কাটি পেলাই বোলে বনাইছা ন কাপোৰ আজিকালি পিছে এইবিলাক এ আজিকালি যে এইবিলাক পতি বিলাক কিনিব
অ পায় পায়
অ তেনেকেও বনাইছা ন দুযোৰ মান
তেনেকে দুযোৰমান বনাইছো মই মানে বেছি সময় দিব পৰা নাই যে
অ অ তাকে সেই কাপোৰ কেইযোৰ পাইছো মই হ ডেলিভাৰী কৰিছা বোলে কৰ'বাত অনলাইন ম শুনিবহে পাই আছো কিন্তু তোমাৰ লগত এনেকে কথা পতা হোৱা নাই আজি ফোন কৰিলা ভালে হ'ল বাৰু
হয় মই আপোনাৰ দোকান- মানে মই দিলে কাপোৰ বিক্রি কৰি পাৰিব না সেইটো কাৰণে ফোন কৰিছিলো
অ মই বিক্ৰী কৰিব পাৰিম বাৰু মোৰ তেনেকে অদাৰ কিছুমান অ তোমাৰ পৰা ফালেতো ভালেই হ'ব বাৰু
হয় বাৰু আপোনাক দেখাই লম আৰু কেনেকুৱা কি বস্তু বিলাক আপুনি বুজি লব আৰু চাই পেলাই
অ অ সেই মেটেৰিয়েল বিলাক কি কি লাগেনো
এতিয়া মই এতিয়া ফেবিকে কৰি আছো
অ ফেব্ৰিক কৰিলে তেনেকুৱা
সেইবিলাকৰ এতিয়া যিবিলাক এইবিলাক সোণালী কালাৰ উকা কাপোৰত মই ফেব্ৰিক কৰি আছো আৰু লত তেতিয়া মানে ডিজাইন আপুনি যিটো ডিজাইন দিছে। তেনেকুৱা দিব পাৰিম ডিজাইন বিলাক মই আছে কপি তাৰ মানে উ দেখাই পেলাই মই অৰ্ডাৰ লম আৰু
নে ফেব্ৰিকটো নিজে মানে ফুল আঁকি পেলাই কৰে নে হেৰি কৰে এ যিটো ষ্টিকাৰ পায়
অ ইষ্টিকা নহয় ফেব্ৰিকো মানে পি পেলাই কৰা হয়
অ নিজে হাতে দি আকে আৰু
অ', হয়।
আজিকালি আকৌ হেৰিও ওলাইছে নহয় ষ্টিকাৰটোত মানে ওপৰতে অকমান মানে কলৰটো কৰি দিলে অ', অ', চাপ বহুৱা নিচিনা যে হয় দুইটাই কৰে দুইটাই।
নাই নাই এতিয়ালৈকে কৰা নাই সেইটোও কৰিম বুলি ভাবিছো। চো
অ এইটোত এইটোতো কষ্ট আছে চাগে ন অলপ।
তত আছে সময় বেছি লাগে মানে।
অ এযোৰ কাপোৰতেও কিমান দিন লাগে?
ভালকে কৰো বুলিতো দুদিনত ওলাই যাব। কিন্তু এটা কামতে লাগি দিব নোৱাৰা কাৰণে মানে কেইদিনমান সময় লাগি যায় পা ছদিন লাগি যায় আৰু।
অ', অ', অ', তাকেই।
বাৰু মই আপোনাক দেখাই ল'ম কাপোৰ খিনি আপুনি চাই লব মুগা কাপোৰ দুযোৰমান লাগিছিলে আপোনাৰ তাত পামনে।
অ', অ', মুগা কালাৰ পাব। পাব বাৰু চব কালাৰে পাব। কিন্তু হেৰি মই মানে ক কথা নাই ভাবিছিলো। যদি তোমাক মানে হেৰি কাপোৰ কযোৰ মই নিজে কিনি দিওঁ নিজে ধৰি লোৱা মই ছয় সাত যোৰ মান তোমাক কিনি দিম। তাৰপিছত আৰু ফেব্ৰিক চেব্ৰিক খিনি মই নিজে কিনি দিম তাতো তুমি মানে কামটো কৰিহে দিব লাগে। অ তেতিয়া আহ তেতিয় হ'লে খৰচটো মানে কিমান মান পৰে বাৰু এটা আইডিয়া আৰু।
আইদিয়া মানে এতিয়া কাপোৰটো লগতো কথা আছে আৰু আপোনাৰ ফুলটো কেনেকুৱা ল লাগিব ফুলৰ ওপৰত মানে এ খৰচৰ কথা। ঠ আছে ফুলতটো হেভিকে লাগিব নে পাতলকে লাগিবনে।
অ', মানে সেইটো মই বস্তুটো বুজি নাপাওঁ। পাওঁ ন মই নিজে কৰা নাই যে, অ'।
দোকান খন কোন খিনিত আছে নু?
অ মোৰ দোকানখন এই ৰজা গাঁও মৰিগাঁও ৰজা গাঁও যে। ৰামেশ্বৰী স্কুল। খনৰ ওচৰতে আছে, বাৰ্বি কালেকচন বুলি কয়।
হয় হয়, মই আপোনাক ফোন কৰি পেলাই আপোনাৰ ওচৰত গৈ‌পেলাই মানে বস্তু খিনি আ গম পাব
অ হয় হয়, মোৰ ওচৰত আহিব নীয়াকে মেটেৰিয়েল খিনি মানে মোক অকণ অকণমান আভাস এটা দিলে মই ভাল পাম আৰু। তাৰছতে, কাপোৰ খিনি কেনেকুৱা কি লাগে অলপ মানে মোক দেখাই দিলে বেছি ভাল হয়।
হয়।
দুইজনে ডিছকাছ আ তুমিও কিবা এটা পাবা, ময়ো কিবা এটা পাম হয় নে নাই?
সেইটো, এইটো কাৰণেতো কৰি আছোঁ।
অ সেইটোৱে, তুমিও কৰি থাকা আৰু মোৰ দোকানৰ কাৰণে আনিম যেতিয়া। অ'। এয়াই, কাষ্টমাৰে ভাল পালে, এযোৰ দুযোৰ দেখাই চাওঁ তাৰপিছত আকৌ ভাল পালে তোমাকে অৰ্ডাৰটো দিব লাগিব হয়নে নাই?
আপুনি দেখাব পাৰিব, তেতিয়া কেনেকুৱা কৈ অৰ্ডাৰ
অ অ, সেই গোটেইখিনি মই চাই বুজি তিয়া তোমাৰ লগত ডিচকাচ কৰি পেলাই গোটেইখিনি কৰিম আৰু যে নিজে কাপো গোটেই মই এইটো পইচা দি দিছো, তুমি কিনি আনিবা গোটেই খিনি, তাৰ পিছত মোক খালি একিযোৰ এনেকে এনেকে কৰি দিবা, মই সেনেকে ক'ব পাৰিম আৰু তেতিয়া।
হু হু। অ হ'ব বাৰু। সেইটো মানে মই যাম আৰু কালি ভিতৰত আপোনাক ফোন কৰিম। দিনটোও থাকে নে
অ মই দিনটোত থাকো কেতিয়াবা, যদি মানে মোৰ দাদাও থাকে নহয় দোকানতে। অ দাদা যেতিয়া মানে ঘৰলৈ যায়, তেতিয়া মই অলপ সলাই দিওঁ। দিনটো বুলি ক'লে মানে কেতিয়াবা কাষ্টমাৰ থাকি যায় মই থাকি যাওঁ, নাইবা
অ দেও দেওবাৰে খোলেনেে?
উম দেওবাৰে কেতিয়াবা খোলে মানে একো কাম বন যদি কৰ'ৰবাত যাব লগগীয়া নহয় একো কাম নাথাকে তেতিয়া দেওবাৰেও খোুলো। এ মানে কি হয় অ ন নহ'লে দেওবাৰে আহা।
উম দেওবাৰ সুবিধা হয় যাবলৈ বাকী অলপ অসুবিধা
তাকে দোকানখন লওঁতে আহিছিলা নহয় তুমি?
অ অপেনিঙত গৈছিলো ভাল লাছিলে
ভাল লাগিছিলে বাৰু।
হয় হয়।
অ কাপোৰ খিনি কেনেকুৱা লাগিছিলে?
কাপোৰখিনি ভাল লাগিছে মোৰ ল'ৰা ছোৱালীৰ কাৰণেও মই কাপোৰ আনিছো নহয় আপোনাৰ তাৰপৰা।
মানে অকণমান বামুণজনো সোনকালে আহিছে ছে যে।
উম ঠিক হৈছে প্ৰথম অপেনিঙত মই হে যাত্ৰা কৰিছিলো।
অ হয় এনেকৈ মই পাহৰিছোঁ বাৰু। হয়। কাপোৰ খিনি মানে ভাল লাগিছে আৰু ন?
ভাল লাগিছে ভাল লাগিছে।
অ আকৌ নহলে চানডে এটা লৈ পেলাই আহিব আপুনি কাপোৰ দুযোৰ মান নহলে লৈ আহিব। গমো তাত হয়তো তেনেকুৱা নাথাকিবও পাৰে।
হয় হয় চেম্পল লৈ যাম মই।
তুমি মানে কাপোৰ দুযোৰমান কিনি আনিবা।
অ লৈ যাম বাৰু।
সেনেকে দেখাই দিবা মানে এনেকুৱা কাপোৰত কৰিব পাৰিব। এনেক ভাল আৰু ফুলৰ চানকি দুটামান লৈ আহিবা।
হয় এনে মই কাপোৰ দুযোৰমান বাৰু কিনিব লাগিব এই হেৰি যিবিলাক মানে উকা কাপোৰ যে। বনাবা লব লাগিব এইখিনি মই বনোৱা নাছিলো এই কেইযোৰ আপোনাক মই দেখাম দিয়ক।
উম উম উকা এনে ভাল এ যিটো কাঞ্চুপাত হয় কাঞ্চুপাতটোত কাঞ্চুপাত টো কৰিলে ভাল হয় ন বাৰু ফেব্ৰিকটো?
তেনেকুৱা মই এযোৰ কৰি নিজেহে পিন্ধিছো মানে বেলেগক এতিয়ালৈ মই দিয়া নাই।
অ অ এনে কেনেকুৱা হয় বাৰু কান্জু পাটটো
অঁ সেইটোতো কৰিব ভালে হয়
অঁ অঁ অঁ অকনমান মানে কান্জুপাতটো মানে এটাই ভাল লাগে অকমান চিকনা এটা দিয়ে যে বেলেগকে
অঁ অঁ হয়।
সেইটোৱে আৰু দুটা কালাৰত থাকে। মিক্স হৈ থাকে যে কালাৰটো সেইটো কাণে কম্বিনেচনতো মানে বেছি ধুনীয়া লাগে আৰু সেইকাৰণে কৈছো কান্জু পাতত কৰিব পাৰিলে বেছি বেছি ভাল লাগিব।
হয় কৰিব লাগিব এতিয়া অলপ, অঁ
চান্দে সময় মিলাই আহিবা দোকানলৈকে, দোকানতে গৈ গোটেইখিনি মেটেৰিয়েলো চাম আৰু কাপোৰ হে কৈছোঁ এজো বা দুযো উলাই অহাটো মোৰ দোকানত থাকা নিচনা নিচিনা নহ'বও পাৰে, দোকানত যি কিযোৰ আছে সেই কিযোৰ নহ'বও পাৰে সেইটো কাৰণে তুমি কৰি থাকা পাই দুযোৰ মান লৈ আহিবা, ধুনীয়াকে মোক উ চাই লব লাগিব উম
লৈ যাম বাৰু।
অঁ সেইকেইযোৰ লৈ আহিবা আৰু লগতে কি কি মানে ভাল কাম আছে আও মোক লৈ আহিবা বোৱা কাপোৰ হ'লেও হব। অঁ বোৱা কাপোৰ মই দোকানত ৰাখিব পাৰো মানে বোৱা কাপোৰ এতিয়া গৰমতটো বেছি ন? বেছিকে বোৱনীবিলাক গাঁৱত পোৱা যায় ন? তোমালোঁকৰ যদি কোনোবা চিনাকি আছে তেনেকে অঁ বোৱা কাপোৰ দু দুযোমানো লৈ আহিবা, দুযোমান আনি মোৰ তেতিয়া দোকানত আনি পেলাই মোক দেখাবা তেতিয়া মই দোকানত ৰাখি দিম কাষ্টমাৰ বহুত বিচাৰি থাকে মানে বোৱা কাপো
বোৱা কাপোৰ ভাল লাগে হয়।
অঁ এতিয়া গৰমত মানে চাদৰ মেখেলাটো বা যি নহওক উ কটনৰটো পিন্ধি বেছি আৰাম পায় যে মানুহে।
হয়।
মানে ডিমানটো বেছি থাকে বোৱা কাপোৰত এতিয়া মই, মেচিনত বোৱা কাপোৰবিলাক যে আনিছো সিমানেই নহওক। হাতে বোৱা কাপোৰটো নিচিনা ত টো নহয় হয়নে নাই? সেই কাপোৰ কোৱালিটি লৈ কথা আছে, সেইকাৰণে মানে হাতে বোৱা কাপোৰটো টো হ'লে বেছি ভাল হয়।
তাকে আজিকালি মানে বোৱনিৰ হেৰিবিলাক বহুত কমি গৈছে। কিন্তু বহুত দূৰত বেলেগ বেলেগ জেগাতহে পোৱা গৈছে।
অ তেওঁ কোনোবাই যদি তোমাৰ তেনেকে পোৱা আৰু
অ হেৰি আছো বাৰু বোৱা কাপোৰ। গোটে অৰ্ডাৰ ও দি আছে। বোৱা কাপোৰ লাগে।
অ নহয় তুমি সেই সেনেকে কণ্টেক কৰিবলে পাৰা যদি মানে এইকেইযোৰৰ লগতে সেনেকে বোৱা কাপোৰ দুযোৰ মান লৈ আহিবাচোন মানে দীঘল পুতল লাগিব মানুহে আজিকালি কিছুমানে কি কৰে বহুত চুটিকে বয় ন, বওঁতে কিছুমানৰ জোঁখটো নাথাকেগৈ যে।
হয়।
কিছুমান চুটি কৰে অসুবিধা হয়, সেইকাৰণে দুদিন মান মানে চাই ল'বা লাগিব। চাই পেলাই তেতিয়া মানে দীঘল পুতল কেনেকুৱা কি কাপোৰ বা কেনেকে বৈছে গোটেইখিনি মই চাই ললে ভাল হয় আৰু।
উম।
তাতে ক কাষ্টমাৰ তোমাৰ হেপী হ'ব লাগিব হয় নে নহয়? হ'ল দুটা হল তেতিয়াহে দুজনক কব বোলে এনেকুৱা এনেকুৱা ভাল অ পায়, সেইকাৰণে মানে অলপ ভাল চাই পেলাই আনিলে হ
গোটেইখিনি বস্তু ৰাখি থালে ভাল আৰু। চাৰে তেতিয়া
ঠিক আছে ভাল লাগিল ন, ক থা পাতি আহিবা চানডে লগ পাম আৰু ন। অ ঠিক আছে দিয়া নহলে এতিয়া ৰাখো ন। উম উম। হব দে।